হেল্ল' শুনা পাই আছা? আহ শুনিছো।
হেল্ল'
অ কি ক কি খবৰ? হেল্ল'
অ শুনিছা?
অ শুনিছো পিছে সুধি আছিলো কি খবৰ তোমাৰ?
ভাল ভাল তোমাৰ?
মোৰো ভাল মই অলপ ওলাই আহিলো ৰবা এই তোমাৰ আজি মনত পৰি গ'ল নহয় বোলো ফ'ন এই কৰো নেকি এবাৰ ক' কি কৰি আছা চাহ- তাহ খালা?
অ খালো চাহ মানে তোমাৰ ৰুটি খালো।
ৰুটি খালা তোমালোকে কি ৰুটি খোৱা ৰাতিপুৱা?
ৰুটি খাওঁ, কেতিয়াবা ভাতো খাওঁ।
ৰুটি চাহ চাহ চাহ নোখোৱা মানে চাহ খোৱাৰ পিছত ৰুটি খোৱা? চাহৰ লগত পিছে বেলেগ বেলেগ আৰু কি কৰি আছিলা ৰাতিপুৱা পৰা
এনেই আছিলো মানে তোমাৰ এ বাহিৰত গৈছিলো, একবাৰ আহিলো।
হয় নেকি বাহিৰত কোনফালে চকৰ পিনে গৈছিলা?
হয় চকৰ পিনে গৈছিলো। বাকী মানে তুমি কিবা আজি ক'বা না কি? বিষয়ে কিবা মানে কিবা এটা কৈছিলে দেখোন মোক
আহ আহ বিষয় মানে কি আজি আমাৰ ভাবিলো আৰু বহুত দিন হৈ গল একো বিষয় কথা পতা নাই আজি ভাবিলো এ আমাৰ ফেষ্টিভেলৰ বিষয়ে কথা পাতো।
হয় হয় ফেষ্টিভেল মানে উৎসৱ তোমাৰ?
উম উৎসৱ।
উৎসৱ অ উৎসৱ তুমি কি উৎসৱ অসমৰ উৎসৱ নে বাহিৰৰ উৎসৱৰ কথা
আমাৰ অসমৰে হওক, বাহিৰৰে হওক চব বস্তু উৎসৱ উৎসৱে ন ফেষ্টিভেলটো একেই হয় এ আমাৰ অসমীয়া অসমীয়া মানুহৰ কি আছে আমাৰ আমাৰ অসমীয়াৰ বিহু,
হয়।
বিহু আছে, তাৰপিছত তোমাৰ ধৰি ল পূজা কেচাম পূজা পূজা আছে, আছে ধ ধৰিলওক দূৰ্গা পূজা আছে, কালী পূজা আছে এইবিলাক বিভিন্ন প্ৰকাৰৰ সেইবিলাকৰ চবৰ কাহে ন তোমাৰ কোনটো বেছি ভাল লাগে? ফেষ্টিভেলৰ ভিতৰত চব কোনটো উৎসৱ বেছি ভাল?
হেল্লো।
হেল্লো'।
অ শুনিছো।
কি কয় তোমাক কোনটো উৎসৱ বেছি ভাল লাগে? কোনটো ফেষ্টিভেল বেছি ভাল লাগে?
মোৰ
অ।
মোৰো ভালে লাগে হোলী ভাল লাগে তোমাৰ বিহু ভাল লাগে। তাৰ পিছত অ হেৰি ভাল লাগে আৰু কি বুলি কয়তো এই পোহৰৰ উৎসৱ যি দীপাৱলী।
অ দীপাৱলীও ভাল লাগে উম। কেতিয়াবা উৎসৱত কেতিয়াবা যদি উৎসৱ তোমাৰ যদি বেছি দিন থাকিব ৰাখিবা খুজে তেনেকে কে লাগিব মানে ধৰি লোৱা এটা- দীপাৱলী ধৰি লোৱা দীপাৱলীটো ধৰি লোৱা ধৰি লোৱা যে দীপাৱলী য়ে এসপ্তাহ থাকিব এসপ্তাহ এসপ্তাহ এ কি কয় হেৰি কৰিব
এক সপ্তাহ একসপ্তাহ মানে তোমাৰ হেৰি একসপ্তাহ নালাগে তোমাৰ মানে কি একসপ্তাহ হলে দীপাৱলীতো তোমাৰ বহুত মানে হেৰি হয় ন। প্ৰদূষন কৰে মানে বেয়া কৰে মানে এইবিলাক বোমা চমা যি মাৰে।
অ।
পৰাই তোমাৰ প্ৰদূষণ হয় মানে সেইকাৰণে মই ভাবো বেছি দিন নালাগে। এই বম ফু মানে ফুট প মানে কম লাগে পোহৰৰ হে উৎসৱ।
অ।
বম।
আচল মতেতো এইটো নহয় ন এনে আমাৰ গভমেণ্টৰ আমাৰ চৰকাৰৰ আণ্ডাৰৰ পৰা টো এনেও বোম ফুটাব মানা হে কৰে মানুহে ফুটাই। মানুহৰ ইচ্ছা মানুহৰ মনে দিন ফুটাই থাকে কিন্তু যে পৰিৱেশটো যে বেয়া হয়। ই গিলা নাজানে।
হয় হয়।
পিছে পিছে আৰু হেৰি দুৰ্গা পূজাত কেনেকা লাগে?
দুৰ্গা পূজা পূজা আমি নকৰো বাৰু কিন্তু চাব যাও এনেই পূজা।
পূজা নকৰা নেকি? অ পূজা নকৰা পূজা পূজা চাবহে যোৱা! পিছে চাব ক'ত ক'ত যোৱা? কিমান দূ দূৰ দূৰ জাগাত যোৱা? কিমান দূৰ দূৰ জাগাত যোৱা পূজা চাবলে?
পূজা চাওঁ ওচৰতে চাওঁ দূৰত নাযাওঁ
দূৰত যোৱাই নাই
দূৰত যোৱা নাই আমি তুমি গৈছা নেকি কবাত।
অ মই গৈছো বহুত দূৰ দূৰ জাগাত তোমাৰ একেবাৰে ধৰি লওক গাঁও এৰিয়া একেবাৰে ধৰি লোৱা পৰা ইয়াৰ পৰা মিনিমাম মই ত্ৰিশ কিলোমিটাৰ দূৰ গৈছো মই ইয়াৰে অঞ্চলৰ পৰা ত্ৰিশ কিলোমিটাৰ দূৰত গৈছো। পূজা চাব সেই গাঁৱ দিয়াত আমাৰ আমাৰ চহৰ এৰিয়াত ইমান নহয় না ফুৰ্তি আমাৰ এয়া কি আৰু নিয়ম পাতি হয় বেছি ডাঙৰ কৰি নাপাতে গাঁৱ এৰিয়াত মানে বেছি নিয়ম নীতি বেছি ন আৰু তাহাঁত উৎসব লগ আৰু কিছুমান দুৰ্গা পূজাে দুৰ্গা পূজা কিছুমান। গাঁৱত এনেককা আছে যে দূৰ্গা পূজাৰ লগত আৰু এটা পূজা পাতে কিবা এটা পূজা আছে মানে মা গা পূজা পাতে নে কিবা এটা সেইটো তোমাৰ কি কয় তাতে মানে উ বিভিন্ন টাইপৰ প্ৰকাৰৰ বস্তু হেৰি কৰে এই এই যে এক্টিং কৰে যে তোমাৰ কি নাম আছিল এই যে তোমাৰ এক্টিং কৰে যে মাৰ হেৰি কেনে। শিৱ বাবা এক্টিং কৰে হেৰি এক্টিং কৰে সেইবিলাক দেখায়।
মানে তুমি অ। শুনিছোঁ শুনিছোঁ মই কৈছো মানে তোমাৰ পূজা তেনেকে চোৱা নাযায় তুমি এনে বিহু বিহুতো জানাই আমাৰ।
অ বিহুত আমাৰ
হয় এনে তুমি জানা নেকি আমাৰ আমাৰ বিহু কেইটা হয়?
অ ভোগালী বিহু আছে, ৰঙালী বিহু আছে, কাতি বিহু আছে, বিভিন্ন প্ৰকাৰৰ বিহু আছে আৰু কব ক'ব গ'লে বিহু অকল এই প্ৰকাৰৰ নাথাকে আৰু বহুত প্ৰকাৰৰ থাকে কিছুমান এৰিয়াত মানে ধৰি লোৱা কিছুমান ট্ৰাইবেল জাতিৰো বিহু পাতে নহয় যেনেকে আমাৰ বড কাৰ্বি।
এনে তুমি মোক কোৱা এনে তুমি মোক কোৱাচোন মাঘ বিহুত মানে আমাৰ কি মানে কৰে মানে তোমাৰ আমাৰ গাঁৱে হওক টাউন বিলাকত? অলপ বুজাই দিয়া মাঘ বিহুৰ কথা অলপ বুজাই দিয়া মানে মাঘ বিহুত কি কৰে মানে
মাঘ বিহুত। মাহ বিহুতো বহুত কিবা কিবি কৰে এতিয়া ক'ব গলেতো বহুত বস্তু আছে যেনে ধৰি লোৱা ৰাতিপুৱাউঠি তোমাৰ ৰা ৰাতিপুৱা উঠিকিনে মাঘ বিহু প্ৰথম হ'ল তোমাৰ ৰা মাঘ বিহু সেইটো মই গাঁৱৰ এৰিয়া নকওঁ মই নিজৰ মই নিজৰ এৰিয়া কওঁ। মই গাঁৱত মই বিহু বাঢ়িব যোৱা নাই মই বিহু চাব। যোৱাই নাই গাঁৱত ত মানে মোৰ মাঘ বিহুত দিনা কি হয় আমাৰ পিঠা লাড়ু বনাই হা খুব প্ৰথম হ'ল তোমাৰ গৰু বিহু।
হয়।
গৰু বিহুটো জানাই গৰু বিহুত তো মই কি ক গৰু গৰুকেইটা গা ধুৱাই গা ধুৱাই কিনে পূজা কৰে।
এ তুমি গৰু বিহুটো মাঘ গৰু বিহুটো মাঘ বিহুৰ লগত নাহে নহয়।
নহয় মিলাই কেনেকৈ আছোঁ ন।
নহয় নহয় আমাৰ গৰু বিহুতো তুমি কি বিহু জানা নাই সেইটো সেইটো হৈছে বহাগ বিহু।
সেইটোৱেই তো মই মিলাই কিনে কৈ আছো ন।
অ মাঘ বিহুৰ কথা সুধিছো মানে মই হয় হয় মাঘ বিহু কাতি বিহু মান মাঘ বিহুত মই কৈছো মানে মাঘ বিহুত আমাৰ কি হয় মানে আমাৰ পিঠা চিঠা বনাই তাৰপিছত লাডু এইবিলাক তাৰ পিছত গাঁৱত মেজি ঘৰ বনাই তাৰ পিছত উৰুকাৰাত দিনা কিছুমানে মেজি ঘৰত খানাও খায় গাঁৱত। তাৰে পিছত পিছদিনা মেজি জ্বলাই ৰাতিপুৱা। ফূৰ্তি কৰে সেই আৰু তোমাৰ ভেলা ঘৰ মানে মেজি ঘৰ বনাই তাত এই পাতে মানে হেৰি কৰে এইবিলাকেই আৰু কাতি বিহু তোমাৰ হৈছে এ কাতি বিহু যি আছে তোমাৰ কাতি বিহু তাৎপৰ্য মানে হৈছে কৃষকে পথাৰত চাকি জ্বলায়।
কাতি বিহুতো এইটো তোমাৰ ফচলৰ দিয়ে।
মানে হেৰি কৰে কৃষি জীৱনৰ সৈতে তে জড়িত মানে হেৰি কাৰণে তোমাৰ হে কৰে মানে তোমাৰ কাতি বিহুতোক। কৃষকৰ লগতে জড়িত। এয়াই আৰু। আৰু তোমাৰতটো এইটো বহাগ বিহু
অহ
বহাগ বিহুতো জানাই।
হেল্ল'।
হেল্ল' শুনিছা ন?
অহ শুনিছোঁ কোৱা।
তুমি ত জানাই আমাৰ অম মানে অসমৰ।
অসমত জানোঁ মোৰ ঘৰত কি হয় মই চোৱা মই ঘৰতহে থাকোঁ ঘৰৰ পৰা বিহুৰ দিনা মই কতো নোলাওৱে ঘৰতে থাকোঁ। আৰু ঘৰত থাকিলে যিখিনি ঘৰত নিয়ম হ'য় সেইখিনিয়ে কৰোঁ আৰু। খালি জানোঁ সেইখিনি দিনা মোৰ কি কয় এই কি কয় তোমাৰ। হালধি আৰু কিবা কিবি তাপ কিবা কিবি বস্তু দিয়ে আৰু গাত সানিব কাৰণে।
হয় হয়।
উম বুজিছানে কিবা হালধি আৰু কিবা ধৰি লোৱা হালধি। তোমাৰ কি কয় এইতো তিতা এটা পাত যে থাকে কি নাম আছিল? কি নাম আছিল পাতটো? কিবা পাত আছে চাবা তিতা পাতৰ নিচিনা সেইটো থাকে সেইটো দিব হালধি। দিব তাৰপিছত তোমাৰ হেৰি দিব কি কয় এটা দালি দালি আছে কিবা মচুৰ দালি নেমু। মচুৰ দালি নহয় কিবা হেৰি দালি বুলি কয়। পাহৰি গ'লো মুখত আছে কিবা হ'য়।
আৰু আৰু বেলেগ কিবা জানা নেকি? বেলেগ অসমৰ বাহিৰে ভাৰতত কিবা উৎসৱ জানা নেকি?
উৎসৱ আছে এতিয়া ধৰি লোৱা তোমাৰ তোমাৰ মুম্বাই হওঁক মুম্বাইত তোমাৰ গণেশ পূজা হয়। আৰু আমাৰ দিল্লীত কি কয় দিল্লীত দিল্লীত ত আপোনাৰ তোমাৰ হেৰি হয়, কি কয় হনুমান হনুমান পূজা হনুমান। হনুমান পূজা, গণেশ পূজা দুটাই হ'য়। তাতে দুটাই ফেষ্টিভেল বহুত ডাঙৰ কৰি পাতে আৰু হোলী বিশেষকৈ বেছি। ভাল ভাল হ'য় তোমাৰ ভাল কৈছোঁ আও দেই একেটোৱে ভাল মই গৈছিলোঁ। এইটো হ'ল তোমাৰ হাৰিয়ানা। হাৰিয়ানা আৰু তোমাৰ হেৰি কি কয় এই কি নাম আছে এইটো জেগাতো উম আমাৰ গুৱাহাটীত নহয় হলী চবতকে ভাল হাৰিয়ানা আৰু হেৰি হয় উম হেৰি‌ আছিল কি নাম আছিল তেলেগু না কি আছিল ৰবা।
হয় নেকি?
উম তেলেগু নহয় তামিলনাডু তামিলনাডু। তামিলনাডু এইটো তাত তামিলনাডু এনে ফেমাচটো বেলেগ এনটাৰ বেলেগ এটা এই বটিং যে থাকে না বটিংত। পুৰা ফেমাচ কিন্তু সিহঁতৰ হোলী এটা হলী বেছি বেলি পালন কৰে সিহঁতে‌ হলী।
হয় নেকি?
তাতে গৈছিলোঁ না এক সময়ত, মই ঘৰতে মানে ভাবিছিলোঁ ইমান হলী পালন নকৰে কিন্তু ফেষ্টিভেল ইহঁতে বেছি পালন কৰে। মডেলটো।
হলী -হোলী আৰু তোমাৰটো হোলী হওঁক তোমাৰ দীপাৱলী। তাৰ পিছত ঈদ- ঈদ বৰ হয় ঈদ।
পোৱাবলে ত এইটো উম কোৱা।
ঈদ, বৰদিন, দূৰ্গা পূজা, এইবিলাকতো গণেশ চতুৰ্থী গোটাই। হেৰিততে পাতে ভাৰততে পাতে অকল যি আন দেশত এইবিলাক উৎসৱ গোটেই ইণ্ডিয়াতে পতা হ'য়। ভাৰতত।
সেইটোয়ে মই ভাৰতৰে কথা কৈ আছোঁ। মই বাহিৰৰ কথা কব বাহিৰত কথা।
ঠিক আছে বাৰু আজি কথা পাতি ভাল লাগিল তোমাৰ লগত। পিছত কথা পাতিম বাৰু ইয়াৰ বিষয়ে। অ থৰে।